অ কি কৰিছা?
মই এনেই আছো তুমি
অ ময়ো এনেই আছো ভাত খালা
মই ভাত খোৱাই নাই তুমি খালা
নাই নাই নাই খোৱা নাই বনাই আছে এতিয়াহে খোৱাই নাই অ তাকে কি বনাইছে আজি
আজি আমাৰ আমি মানে মই মানে গাঁৱত আহিছো গাঁৱলে মোৰ ত আজি মানে আমাৰ শালত মাছ মাৰিছিলে ত' সেই মাছ বনাইছে
অ ভালে গাঁৱত থাকিলে অকমান মানে ভাল ভাল বস্তু খাবলে পোৱা যায় নহয় উম সতেজ বস্তু নিজে ধৰ মাছ ধৰি আনি অ লোকেল বস্তু খোৱা যায় নিজে মাছ ধৰি আনি খোৱা মজাই বেলেগ
অ সেইটোতো ক'বই নালাগে আৰু
উম তাকে এনেই মাছ খাই ভাল পোৱা নে নাই তুমি
মই মাছ খাই ভাল ইমান নাপাও হ'লেও অলপ পাও আৰু
অ
সে এনেকে আৰু
উম নাই নাই খাব লাগে দে মাছ মাছ মাংস এইবিলাক খাই থাকিব লাগে ভাল
হয় হয়
আজি কালি অ আজিকালিতো আৰু বহুতে ফাষ্ট ফুড বা কিবা জাংক ফুড এনেকোৱাই খাই থাকে ন চাওমিন মেগী মছলা মচলা পাতি বেছি দিয়া ব স্তুয়ে খাই থাকে সেইবোৰৰ সলনিয়েতো মানুহৰ কিমান বেমাৰ আজাৰ হৈ থা গলে
হয় সে এনেকে আৰু
উম মই বাৰু খাও মাছ চাছ খাই ভাল লাগে উম তাকে এতিয়াতো পঢ়া পাতি নাইয়ে ন
এতিয়া আমাৰ সেই নাই এতিয়া নাই
উম অ
আমি ভাবিছিলো মানে এতিয়া মানে আমি অলপ বজাৰত হা
হেল্ল'!
কি কৈছা?
আমি অলপ বজাৰৰ বিষয়ে পাতিম বুলি ভাবিছিলোঁ কথা। অঁ।
হয় নেকি?
অঁ। ত' তুমিতো জানে আৰু, যেনে এতিয়া চাবা হা, এতিয়াতো আমি বজাৰ দুটা পক্ষৰ আমি নিজৰ গৈ পেলে কিনি আনিব আজিকালি অফলাইন, অন অনলাইন দুটা বজাই পাও আমি হয়নে?
অ' সেইটোৱে।
এতিয়া আমি কেতিয়াবা কাপোৰে কাপোৰে হওঁক বা কাপোৰেই হওক বা চব্জি বজাৰে হওক, আমি আজিকালি অনলাইনতে কিনিব পাৰোঁ চব বস্তু। চব বস্তু আমি মোবাইলৰ দ্বাৰা অনলাইন
আজিকালি বহুত খিনি উম, বহুতখিনি সুবিধাই হয় গৈছে ন?
হয়, সুবিধা হৈছে।
উম। কিন্তু তাৰ ফলত কি হৈছে জানা, মানে আজিকালি অ', মানুহবোৰ-উম সেইটোয়ে মানুহবোৰ এলেহুৱা হৈ গৈছে। উম সেই
এতিয়া
সেইটোৱে, মানে অনলাইনৰ যোগেদি কৰে দিয়াচোন বহুত খিনি কাম কিন্তু মানুহবোৰ এলেহুৱা হৈ পৰিছে। সেইটোয়ে আৰু। উম।
এতিয়া চব বস্তু অৰ্ডাৰ দিলে বস্তু ঘৰত আহি পেলাই দি থৈ যায়, কিন্তু এটা কথা কি জানানে? আমি যেতিয়া নিজে বজাৰ গৈ পেলাই যিটো বস্তু আমি চাই-মেলি কিনি আনো, সেইটো সমান অনলাইনত হ'ব জানো, কোৱাচোন- নহয় ন?
অ', সেইটো বাৰু নহয়। উম, নিজে চাই অনা বস্তুটো বাৰু উম, উম, উম।
বা পেলে এতিয়া আমি চাব পাৰো, তেতিয়া আমি এতিয়া চাব পাৰোঁ যে কাপোৰ ৰংটো কেনে
অ'।
নেকুৱা, কাপোৰ কাপোৰটো কেনেকুৱা?
উম।
কিমান ছুটি, কিমান ডাঙৰ, কিমান সৰু। চব চাব পাৰোঁ হয় নে?
উম, অ' সেইটোৱে উম, সুবিধা হৈছে। মানে, এতিয়া ক'ব গ'লে মানে কি হয় উম।
আমিতো আমাৰ চাইজ দিব লাগে ন' আমিতো চাইজটো দি দিওঁ কিন্তু চাইজটো দিয়াৰ পিছতে কেতিয়াবা আমি কাপোৰযোৰ মানে বহুত লং টাইপৰ বা অৰ্ডাৰ দিয়া শৰ্ট আহি যায়।
আকৌ কেতিয়াবা চৰ্ট।
এতিয়া অ মানে নিজে চোৱাৰ নিচিনা নহয় ন।
লং আহি যায় নহয়নে।
উম মানে এতিয়া নিজে চোৱাৰ নিচিনাকে নহয়। দিয়াচোন নিজে চোৱোৱাৰ নিম বেলেগে আনি দিয়ে আৰু নিজেয় যে গৈ পিনে চাই আমাৰ বস্তুটো বহুত পাৰ্থক্য আছে।
সুবিধা হৈছে আম তুমিয়ে আজিকালি মানে যেনেকে এতিয়া আমাৰ গাঁৱলৈ সাপ্তাহিক বজাৰ গধূলি বজাৰ হয়। সুবিধা হৈছে।
এনে বাৰু তুমি বজাৰ চজাৰ কৰিব যোৱা নে নাই। হেল্ল'।
কোৱাচোন। শুনিছানে?